হয়, হয়।
অ' বন্ধু শুনিছা?
অ' শুনিছোঁ, শুনিছোঁ কোৱা কি কৰি আছা?
মই এনেই আছো ৰ'বা তুমি? কি কৰি আছা তুমি?
মই বহি আছোঁ।
অ' আজি তোমালোকৰ তাত বতৰ কেনে?
বতৰ ঠিকে আছে পুৱা অলপ বৰষুণ দিলে এতিয়া বাৰু বতৰটো ঠিক ঠিকে আছে, বৰষুণ দিব চাগে অলপ পিছত অলপ দিন। এ, বৰষুণ দিলেওঁ বেয়া নালাগে বাৰু ৰ'দ দিয়াতকৈ।
তাকে এইকেইদিন বতৰটো ভালেই আমাৰ ইয়াতে, বৰষুণে দি আছে বৰষ বৰষুণ ৰ'দ, বৰষুণ ৰ'দ তেনেকুৱাই আছে ৰ'দ মানে, একদম কাঢ়া ৰ'দটো দিয়া নাই আৰু।
এ, আমাৰ ইয়াতে আৰু ৰ'দ দিলি কেনেকুৱা দে আৰু থাকিব নোৱাৰি আৰু। মানে পুৰা দেই আৰু। পিছে, চাহ-পানী খালা নাই মই খোৱা নাই। খাম আৰু, মায়ে বনাব গৈছে। তুমি খালা?
হয়, হয় খালো ৰ'বা দুপৰীয়া ভাত
অ' খালা?
ভাত মানে মোৰ আজি মানে, আ চয়াবিনৰ আঞ্জা আৰু ভাতে বেলেগ নাই আৰু তুমি কিহে দি খালা?
মই এ, এতিয়া চিকেন দি খালোঁ ৰ'বা।
বা ভালেচোন।
আৰে নহয়
অ' চানডে থাকেই মানে তোমালোকৰ।
হয়, হয়, আৰু এতিয়া ক'তবা যাবা নে সন্ধিয়া?
নাই, নাই এতিয়া নাযাওঁ আৰ আহিলোঁ আৰু ফুৰি আহিলোঁ অলপ মানে আমাৰ গধূলি আৰু মানে কেনেকুৱা পঢ়িব লাগে ন, ওলাই যোৱাটো নহয়ে আৰু। উম, ওলাই যোৱা গধূলি ওলাই যোৱা নহয়, মানে যাওঁ আৰু চাৰিটা মানত যাওঁ, ছয়টা মান বজাৰ আগে, আগে ঘূৰি আহোঁ। আজি অলপ সোনকালে আহিলোঁ।
উম, ঠিকে আছে, ঠিকে আছে পঢ়াটো দৰকাৰী। হয়, হয়, তুমি কিমান ক্লাছ পঢ়ি আছা?
মই টুৱেলফ।
এইবাৰ টোৱেলভ উঠিছা?
অ, এইবাৰ দিম আৰ মানে, ফাইনেল দিম।
অ' হাই ছেকেণ্ডৰী হাই-হাই ছেকেণ্ডৰী দিবা যদি পঢ়িবতোঁ লাগিবই। ভালকে।
পঢ়িব লাগিব, লাগিব।
ঠিকে আছে, ঠিকে আছে। টাইম টু টাইম ঘূৰিবা, টাইম টু টাইম পঢ়িবা, পঢ়াটো ঠিকে ৰাখিবা বাছ সেইটোৱে।
এ, পঢ়াটো মানে, পঢ়িব মনে নাযায় আৰু।
তাকেতো পঢ়িব আমাৰো মন নগৈছিল দিয়াচোন, তেতিয়া হ'লেওঁ পঢ়িব লাগিছিল। কিবা এটা ভাল মাৰ্কচ পাব কাৰণে, হয় নে নহয়?
হয়, হয়।
বাকী পঢ়াটো আজিকালি বহুত দৰকাৰী হৈ গৈছে। পঢ়া-পঢ়া-শুনা নহ'লে একোৱেই নাই। হয় নে নাই?
হয় হয় মানে পঢ়াটো লাগেই বাৰু আজিকালি কিবা এখন হোটেলত যাব লগা হ'লোত তোমাৰ মানে এই আমাৰ ইয়াৰে কথাটো ক'লো আমাৰ উ বেলেগতো বাহিৰা ৰাজ্যবোৰ আমি নাজানো অসমৰে কথাটো ক'লো তোমাৰ এইচ এচ ফাইনেল প্ল পাছ লাগেই মানে ভাল হোটেল এখন থৰি দিবলৈও কাম কৰিবলৈ হ'লে আৰু।
হয় হয় লাগে লাগে, তাৰোপৰি
টো মানে বঢ়াটো মানে বেছি গুৰুত্ব দিয়ে আৰু আজিকালি পঢ়াটোৰ ওপৰত।
হয় হয়। তাৰোপৰি তোমাৰ আজিকালি চাবা পঢ়া-শুনা নহলে একোৱে কাম বন ভাল কে নাপায় কাম বন পালেও মা মানে প্ৰমোচন নহয় কাম নোৱাৰে তেনেকুৱা হয়ন
অ।
বাকী পঢ়া-শুনা নহ'লে তোমাক পাতাও নিদিব কোনো আজিকালি। পঢ়া-শুনা নহ'লে চাকৰি নাথাকিব ভাল এটা। তাৰ পিছত ভাল চাকৰি এটা নাথাকিলে পইচা নাথাকিব তোমাৰ তাত আৰু পইচা নাথাকিলে
হয় হ।
তোমাক কা ভা ভালকে কোনো পাত্তাই নিদিব।
মানে কেনেকুৱা মানে তুমি যদি পইচা নাথাকে তোমাৰ আজিকালি মানে মই যিমানটো জানো মইয়ে নিজে পোৱা মতে তোমাৰ ক'তো মানে সন্মান নাই বা তোমাৰ এনেকুৱা পঢ়া তুমি চাবা দো তুমি মানে কিছুমান এনেকুৱা হয় পঢ়িব নোৱাৰা মানুহেও সন্মান পায়, উম সন্মান পাই কিন্তু মানে পঢ়ি পঢ়াটো লাগে মানে ইডুকেশ্যনটো লাগে।
লাগে লাগে বহুত দৰকাৰী ইডুকেশ্যন বহুত দৰকাৰী পঢ়া-শুনা বহুত দৰকাৰী।
কিবা এখন মিটিঙত ভাষণ দিব লগা হ'লেও তোমাৰ পো এ পঢ় পঢ়া শিক্ষাটো লাগিবই, তুমি আহ আলু তালু মানে আলু তালু নহয় বুলি ক'লে আলু তালু নহয় কথা ক'লে তোমাক কোনেও তাতে অত তোমাৰ কথা শুনি নাথাকে আৰু মানে তুমি কথাটো তাৰ টপি তুমি লাগতিয়াল কথাহে ক'ব লাগিব আৰু লাগতিয়া
হয় উ হয় যি যিটি কথা শুনিলেত টো ভাষণ বুলি নকয় ন।
হয় হয়।
কথা ক'লে তেনেকুৱাই মানে। তুমি যদি মিটিং এখনত ভালকে কথা কোৱা চ তোমাক চবে ভাল পাব।
ভাল পাব, ভাল পাব মানে ভালো পাব আৰু।
ভাল ভাষণ দিছে বুলি ক'ব, তাৰপিছত তুমি যদি কি যি টি কথা কোৱা তাৰ পিছত ক'ব তোমাৰ গা এই ভাষণ দিবই নাজানে যি তি ক'ৰবা ক'ৰবা বকি আছে।
আৰু কেনেকুৱা আৰু তুমি যদি এখন মিটিঙত তুমি ভাল ভাষন দিলা আমি ছোৱালী সৰু ল'ৰা-ছোৱালী লগত তাটো গ'লো মানে কেনেকুৱা হয় তোমাৰ দেউতাৰ নামটো আগত আহে মানে কেনেকুৱা তুমি হিচাপে তুমি কলা তোমাৰ ভাষনটো ভাল হ'ল মানে অমুকৰ পুতেক ভাষনটো বঢ়িয়া হৈছে বা অলপ মানে ছোৱালীটো জানে আৰু মানে কথা ক'ব জানে বা আৰু ছোৱালীটো ভাল হৈছে আৰু ভাল হ'ব ভৱিষ্যতে এনেকুৱা কথাবোৰ আৰু ওলাই আৰু।
হয় হয় তেনেকুৱাই, তেনেকুৱাই মানে অলপ অলপ। বাকী তুমি কি ভাবা? আজিকালিৰ দিনত মানে শিক্ষাটো কিমান দৰকাৰ?
শিক্ষাটো মানে শিক্ষাটো বহুত দৰকাৰ কাৰণ মই মই ভাবো আৰু
মই মই ভাবো যে খালি শিক্ষা মানে শিক্ষা কিতাপৰ আহ জৰিয়তে দি পাব নোৱাৰে। চব ধৰণৰ শিক্ষা খাই পাব পাৰি হয়নে? তুমি এতিয়া চাপ'জ বজাৰত কিবা কিনিব গৈছা তাৰ পৰা শিক্ষা পোৱা যায়, যে বজাৰত আজি দামটো কিমান কোনটো বস্তু কিমান দাম চলি আছে হয় নে নাই? তাৰে পিছ তাৰ পিছত যদি তোমাক কোনোবাই সোধে যে এইটো বস্তুৰ দাম কেনে কেনে তৎক্ষণাত ক'ব পাৰা। তাৰপিছত যদি তুমি তাৰ সলনি যদি তুমি ক'ব নোৱাৰা দামটো, হে‌ মানুহটো ভাবিব হে কি বজাৰ কৰে। দাম নাজানে একো। তেনেকুৱাই কথা হয় নে নে নাই?
মানে কেনেকুৱা তুমি চাবা, শিক্ষাটো কেনেকুৱা তুমি কেৱল উ কিতাপৰ শিক্ষাটোৱে কিতাপৰ শিক্ষা নহয় কাৰণ চাবা তুমি ধৰি লোৱা এজন যদি তুমি কৃষকৰ লগতো তুমি দিনে ৰাতি ঘূৰি থকা ন তুমি খেতিৰ বিষয়ে তুমি অল নলেচ মানে শিক্ষা জনা হৈ যাব
হয় হয় কৃষকৰ লগত যদি মানে, মানে তুমি কৃষক বুলি নহয় মানে আ তুমি যদি ক-ক-ককা আইতাৰ ঘৰত হয় হয় শু-শুনি কৈছো ক-ককা আইতাহতে কৃষকে কৰে ন। কৃষকৰ কামে কৰে। গাঁৱত যাই কেনে ককা আইতাৰ লগত কেইদিন বেছি নহয় একমাহ মান থাকা, তাৰ পিছত কৃষকৰ জ্ঞান তুমি গোটেই পাই যাবা। তেওঁলোকৰ লগত অলপমান যাই কেনে তেওঁলোকত সহায় কৰি দিবা চ তুমি পায় মানে গোটেই মই কৰি পাইছো ন এইবিলাক।
হয় হয়। মানে কেনেকুৱা চাবা তুমি তাৰমানে তুমি যদি চোৰৰ লগত বহি থাকা তুমি এমাহ যদি চোৰৰ লগত চলা তুমি চোৰৰ ভিত্তিতো গোটাই জানি যাবা, মানে কেনেকুৱা শিক্ষাতো তুমি, শিক্ষাতো তুমি যা বেছিক মানে কেনেকুৱা তুমি যাৰ লগত ঘুৰা তুমি তাৰ লগত বেছি শিক্ষা পাবা তুমি জানা মানুহৰ লগত ভাল কথা কোৱা মানুহ লগত ঘূৰিবা তুমি ভাল কথা কব শিকিবা বা ঠিক এইদৰে আৰু এজন মেকানিকেল লগত ঘূৰিলে তুমি মেকানিকেল মানে মে-মে-মেকানিক কামৰ বিষয়ে শু-শু-শিকিবা। শিকিবা বা ঠিক সেইদৰে তুমি এজন মিস্ত্ৰী লগত ঘুৰিবা তুমি মিস্ত্ৰী কামটো কিবা সেনেকোৱা আৰু মোৰ মোৰ মতে শিক্ষাটো মানে তোমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে।
হয় হয়। তাৰে ভিতৰত তোমাৰ অ বেয়া শিক্ষাও আছে ভাল শিক্ষাও আছে। তুমি যোন কলা চুৰৰ চুৰৰ শিক্ষাটো বেয়া শিক্ষা হয় নে নাই? তা-তাৰে পিছত তোমাৰ শি-শিক্ষা হয় শিক্ষা লগ বন্ধুৰ পৰাও পায়। ভাল শিক্ষা ভাল লগে ভাল শিক্ষা দিয়ে, বেয়া লগে বেয়া শিক্ষা দিয়ে। হয় নে নাই?
সেইটো কিন্তু সঁচা কথা।
উম।
কাৰণ তুমি চাবা, তুমি চাবা তুমি যদি এজন মানে কেনেকা কোৱা তুমি এজন বেয়া লগৰ লগত লগ হোৱা সেয়া সি তোমাক কেনেকুৱা বস্তু শিকাব তোমাৰ ধৰি লোৱা তুমি, তোমাক বেয়া বস্তু খোৱা শিকাব বা বেয়া কথা শিকাব।
হয়, হয় ভি ভিক্ষাৰী কৰি দিব, পইচা লুটি লুটি তোমাৰ পৰা ভিক্ষাৰী কৰি দিব ই। মই এনেকুৱাও লগৰ পাইছো। আৰু যোনে ভাল সি তোমাক খা জ্ঞানৰ স জ্ঞান খালি জ্ঞানৰে কথা কৈ থাকিব যোনে মানে ভাল সি বন্ধু। আৰু সেই ভাল বন্ধুজন তোমাৰ বিপদৰ টাইমত থাকিব চাবা।
থাকিব থাকিব একেবাৰে।
এইটো ডেফিনিট সঁচাই এইটো মানে থাকিবই। মই মানে পাইছো ন নিজৰ প্ৰমাণ মই নিজৰ
পাইছো, পাইছো মইয়ো।
মানে কেনেকুৱা মই মই পোৱা মতে আৰু কেনেকুৱা মোৰ মানে মই চব লগক নিজৰ বিপদত পোৱা নাই বাৰু, মই এজনকে পাইছো মানে সেইজন আৰু মোৰ লগত মানে যিমান বিপ পদ হ'লেও থাকে আৰু মানে। ভালতো থাকে আৰু বেয়াতো থাকে। মানে বাকী কেইজন কেনেকুৱা এনেকুৱা মই পাইছো মানে মই আছো ভাই তই কৰ, সেনকে কোৱা চলি আছে। কিন্তু পিছত তুমি তাক দেখা নাপ পা আৰু।
হয়, হয়। মানে কেনেকুৱা এটা কথা তোমাৰ মানে বিপদৰ সময়ত যোনটোৰ লগৰে তোমাৰ চাথ দিব। মানে লগত থাকিব। এইটো তুমি ভাবিবা যে এইটো মোৰ প্ৰকৃত লগৰ হয়।
হয়, হয়, মানে তেনেকুৱা লগ
লগৰটো বহুত থাকে, আজিকালিতো লগৰ বহুতেই ৰাস্তা দি লগ- পোৱাটেতো ল ল'ৰা এটাকো লগৰ বনাই ল'ব পাৰি।
হয়, হয়। মানে কেনেকুৱা মই ভাবো যে লগৰ পৰাই কেৱল শিক্ষাটো নাপায়। তুমি ঘৰৰ পৰাই শিক্ষাটো পাবা তুমি মানে মানুহৰ লগত কথা পতা বা মানুহক ভাল আচাৰ-ব্যৱহাৰ কৰা মানে শিক্ষাটো ঘৰৰ পৰাই পোৱা যায়।
উম, উম। মে প্ৰথম শিক্ষাটো তোমাৰ মা দেউতাই প্ৰদান কৰে। প্ৰথম শিক্ষাৰে গুৰু হ'ল তোমাৰ মা দেউতা।
হয়, হয়।
হয়। তাৰে পিছত তোমাৰ স্কুলীয়া জীৱন আৰম্ভ হয়, তাতে শিক্ষা পোৱা কলেজৰ আৰম্ভ তাৰে শিক্ষা পোৱা, তাৰ পিছত লগৰ পোৱা তাৰে শিক্ষা মানে বাকী শিক্ষাবোৰ পিছত। প্ৰথম শিক্ষাই তোমাৰ মা দেউতা। মা দেউতাই তোমাক শিকায়। কেনেকে খোজ কাঢ়িব লাগে হয়।
কৰ্মৰ মানুহৰ পৰা বহুত শিক্ষা পোৱা যায় আৰু। মানে কৰ্ম কৰি থকা মানে লগৰ পৰা।
হয়, হয়। ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল হা'।
ভাল লাগিল, ভাল লাগিল মোৰো।
ঠিক আছে।